হেল্ল'?
হেল্ল'?
এ ক'ত আছ?
এই গৰম গৃহতে।
অ' তাকেতো বহু দিন হ'ল মানুহটো দেখা নাই?
এই কি কবি আৰু দেহাটো ইমান ভাল নহয়।
অ' কি হৈছে বা?
দেই এইটো শৌচকৰা দিনটোত চাৰি বাৰ মান যাব লাগে।
অ' দৰব চৰব খৈৱা নাই চাগে?
দৰৱ তেনেকৈ নাই খোৱা এইটো মান ধনিয়া পিচি খাইছোঁ আৰু মচন্দৰী এনেকৈ খাই আছোঁ আৰু, ইমান ৰখা নাই হ'লেওঁ।
অ' এটা কাম কৰিবিচোন, এই মধুৰিআম যে মধুৰিআম
অ'।
মধুৰীআমৰ পাতটো যদি খুন্দি খাই দিয়
অ'।
তেতিয়াহ'লে একেবাৰতে ভালে যাব।
তাকে খাব লাগিব, মই মানে এইবিলাকতো তই জানোৱেই মই ৰস ৰাসায়নিক মানে ঔষধ বোৰৰ ওপৰত ইমান বিশ্বাস টো মানে নাই বা মই ভাল নোপাওঁ মানে, সেইটো কাৰণে এই গাঁৱলীয়া যোনবিলাক টো সেউজীয়া বন এইবিলাককে গ্ৰহণ কৰোঁ আৰু। এতিয়া যি দেখিছোঁ মই তোৰ চিকিৎসালয়হে যাব লাগিব নেকি?
তাকে তাকেহে। এই মানে আজিকালি কি হৈছে এই ডাক্তৰ দৰৱ বিলাকো ইমান ঠিক নহয় গ'ম পাইছনে?
তাকেহে।
সেইবিলাকৰ ওপৰতো ভৰষা কৰিব নোৱাৰি, সেইকাৰণে তই কৈছো সেই মই কোৱাটো কৰিবি মধুৰীআমৰ কোঁহ অলপ হি পিচি পেলাই
ৰ
ধুনীয়াকে খাই দিবি।
তোৰ মানে কি হৈছে এতিয়া এতিয়া মানে মোৰ পৰিস্থিতিটো এনেকুৱা হৈছে, মই যদি একো নাখাওঁ অকল পানীকে খাই থাকোঁ তেতিয়াতো পানীকে ওলাই যাব মানে।
অ' বৰু ভয়ংকৰ পৰিস্থিতি হৈছে দেখোন।
তাকেহে।
তেতিয়াহ'লে অৱস্থাটো বৰ ভাল নহ'ব দেখোন।
ভাল নহয় একদম দুৰ্বল তুমি মোৰ মাত উম মই সোনকালে যাম চিকিৎসাললৈ, আজি ৰাতিলে যোৱাৰ ব্যৱস্থা এটা কৰিছোঁ, সেইতোৱেই অসুবিধা নহয় বাটতে লাগে।
অ' কথটোটো বৰ বিষম হ'ল দেখোন।
তাকেহে মই সেইটো কাৰণে মানে তোৰ এনেকুৱা গাড়ী এখন মাতিছোঁ আৰু য'ত তোৰ তোৰ গাড়ীখনতে শৌচাগাৰৰ ব্যৱস্থাটো থাকিব।
হয়।
ৰাতিলৈ সেইখন আহিব তাকে গৈ আহিম এপাক।
অঁ আমাৰ ঘৰতো এনেকুৱা হেৰি হৈ থাকে নহয় মাজে মাজে, চেৰেলি বাই থাকে নহয় মানুহে যোনে তোনে। তাৰপিছত সেই দৰবটোকে আমি ব্য্ৱহাৰ কৰো আৰু বেছিকে এতিয়া পতককে ভালে যায়
মইওতো আৰু কৈছ যেতিয়া বাৰু এইটো প্ৰস্তুত কৰি খাই চাব লাগিব মোৰ মানে এইটো গাঁৱলীয়া দৰৱবৰ ওপৰত এটা বেলেগেই বিশ্বাস আছে
হয়
যদিও মানে মানুহে এতিয়া অন্ধবিশ্বাস বুলি ক'ব কিন্তু তই এতিয়া চাচোন আগৰ দিনো একেবাৰে আগত আমাৰ ককাহঁতৰ আগৰ দিনত ক'তনোতো ইমান ঘৰ দৰৱ পাতি আছিলে তেতিয়া এইবোৰ খাই খাই মানুহ আছিলে
হয় সবিলাকে অলপ বেছি ভালে হৈছিলে এতিয়া অলপ বেছি দিন লাষ্টিং মানে মানুহবিলাক বেছি দিন জীয়াই আছিলে
অ তেতিয়া মানুহখিনি দীৰ্ঘজীৱী আছিলে তোৰ
ওম
এই এতিয়া মানে মইতো তই জানোৱেই খেতি বাতি কৰি ঘৰতে শাক পাচলি কৰি খাই থাকোঁ এতিয়া মানে পানী আহি মোৰ গোটেইখন মাৰি পেলালে সেইটো কাৰণে তোৰ দোকানৰ পাচলি কেইটামান খাই দিলো তোৰ নোখোৱা যে দোকানৰ পাচলি এতিয়া অৱস্থা এয়া
অ কথাটো সেইটো মানে
অ
অ ত মোক দুদিনমান আগত ক হলে মই তোক সেইটো দৰৱটো বনাই দিলো হেন
সেইটো দৰৱটো বাৰু মই কিবা এটা ব্যৱস্থা কৰিম তই যদি এইবাৰ পাচলি লগাইছ ঘৰত
মোক এই ঘৰুৱা পাচলি কেইটামানহে দিবিহিচোন
অ আমাৰ ঘৰত আছে বাৰু এই হেৰি এই তোৰ ভাত কেৰেলা কৰিছিলো নহয় এইবাৰ ভাত কেৰেলাটো কৈচো নহয় ইমান লাগিলে ইমান লাগিলে ঘৰত খাই খাই আমনি গৈছেগে
অ মোক মোক দিবিচোন কেনেবাকে
অ দিব লাগিব দিব লাগিবা তাপা হেৰি নহয় দাংবদী বুলে কৰিছিলি বুলি শুনিছিলো
এই চব পানীয়ে মাৰি পেলালেও যিডৰা দাংবদী লাগিছিলে তই দেখিলে মানে তটবাক হলিহেঁতেন
অ তাকে সেই ততৰৰত দাম গদমান খাবলৈ খুব মন আছিলে
এই মই নিজেই অবাগ হৈ গৈছিলোঁ দাংবদী দেখি অঁ
এইবাৰ নাই তোৰ গছজোপা গুৰিটোও নাই এতিয়া পানীয়ে চব মহতিয়ালে
অ সেইটো কথা মই ভাবিছো এনেই তহত তাতে আগতে খাবলৈ দাংবলডল দিয়ও মাজে সময়ে
অ অ
বোলো এবাৰ নাই দিয়া কি হল যে কৰা নাই নে কি হ'ল নে বোলো কথাটো
মোৰ এইবাৰ আমাৰ তাতে দুপাঙৰ বান্ধটো ভাঙি দিলে যে পানী আহি মানে এজোপাও নথলে
অ অ সেইটো কথা আকৌ
মোক তামোল গছটোৰ পানীত গিৰাই দিলে কম পানী মামুলি পানী বুলি ভাবিছ
উম তাৰপা হেৰি নহয় এই বিলখন যে আছিলে মাঘ নহৈ বিল খন সেইখন বোলে পুতিলে
এই সেইখনতো ধৰ আগৰ গ্ৰন্থতে লিখা আছে আৰু এইখন পুতিবই বুলি এ এইখন পুতাাতটো দিন হল তই অহা নাই চাগে বহুত দিন এইফালে
অ তাকেতো কথাটো মই এই কালিহে কথাটো শুনিছো
ন এইখন পুতি এতিয়া মানুহে খেতি কৰো বুলি ভাবিলেও কৰিব পাৰে আৰু কৰা নাই খেতিতটো
অ
আগৰ সেইখন বিলতে মাছ মাৰি মাৰি খাওঁ এতিয়া তোৰ বিলত মানে তোৰ কৈছো নহয় সৰু সৰু ল'ৰা ছোৱালীবোৰে মানে ভৰিয়ে যে খেলে বল এটা উলিয়াই দুলিয়াই সেইটো খেলি থাকে
অ', সেইটো কথা, এ মই ভাবিছিলো কি মাহ বিল খনত আগতে মাছ কাছ ধৈৰ পায় বোলো, তাতে গৈ পেলাই মাছকৈটামান ধৰি আনিম
ধৈৰ মাছতটো বৰালি প্ৰায় সাত কেজি আঠ কেজি ওজনৰ বৰালি মাছ ওলাই তাত
অ',
নাই এতিয়াতো, পানী চিলচিলিয়া পানী অকণমানো নাই তই মাঘনাললৈ গ'লে মাঘন ৰাস্তাটোত পানী দেখিবি কিন্তু বিলত পানী নাই
অ ', বৰ ডাঙৰ কথা হ'ল দেখোন আগতে, ৰাস্তা দেখোন পানীয়ে চিন চাাপেই নাাকে অকল বিলতে পানী থাকে
এতিয়াতো, গোটেই ৰাস্তাত পানী বিলত পানী নাই মানে তটো সম্পূৰ্ণৰূপে মানে এইটো কি বুলি ক'ম আৰু তটো ওলোটা হৈ গ'ল বস্তুটো সাল সলনি কৰি দিয়া হ'ল
অঐ তা তাৰপৰা হেৰি নহয় এই মাঘ নহৰা যে মহেন্দ্ৰ মাছটো মৰিলনা আছে গৈ এইতটো
তেখেত ঢুকালেও যোৱা বছৰতো স্বৰ্গগামী হ'ল তেখেত
হয় নেকি?
হয়, কেলে তো মনত নাই, তেখেতৰ হেৰিয়ত যেহেতু মৃতকৰ শ্ৰদ্ধাঞ্জলি দিছিলে অ', ই নাছিলি সপায় সেইদিনা দেই তই কোনোবা এফালে গ'লি নেকি
অ', জানো পাই তেতিয়াহলে মনত নাই দেখোন, অ তাৰপা হেৰি নহয় এইেই এইখিনি মহেন্দ্ৰ মাষ্টৰ দুজনী বিয়া পাতিছিলে নহয়, তাৰ লৰা ছোৱী কি হ'ল
এই, ডাঙৰজনী ছোৱালী দুজনী সৰুজনী আকৈ তোৰ ল'ৰা এটা হৈছিলেহে পাঁচ বছৰ
অ', সি মানুহটো বৰ বৰ হেৰি বৰ অলপ হেৰি মানুহ বুলি ভাবিছিলো গম পাইছিলো মই অ', ঘাতনক মানুহ বুলি ভাবি গম পাইছিলো মই
এনেইো মানুহটো মানে শিক্ষক হিচাপে ভালেই কিন্তু মানে তাৰ সেই কিয় জানোৱেই নহয়, আৰু সৰুৰ পৰাৰা এই সুৰা পানৰ যোনটো স্বভাৱ, সেইটোৱে সেইটোৱে তাৰ প্ৰাণটো নাশ কৰিলে বুলি ক'ব লাগিব আৰু
অ', সেইটো কথা
সেইটো মানে, সি গোপনে গোপন ভাৱে গুপ্ত ভাৱে ৰাখিছিলে আৰু তাৰ থাকেই দেচোন চবৰে এটা এটা বেয়া অভ্যাস হ'লেও তো শিক্ষক মানুহ এজনৰ এইটো ব্যৱস্থা বাৰু মই ইমান ভালো নাপাওঁ
হয়, হয়, হয়
ধৰ সিয়ে এতিয়া, ল'ৰা ছোৱালীবিলাকক শিকাব সি নিজেই যদি তেনেকুৱা কৰে
অ',
সেইটোৱে কথাটো আৰু, বাৰু হ'ব এতিয়া গ'লেই যেতিয়া কি তাৰ কথানো বেয়াকে পাতি কি পাম
অ',
সেটোৱ
এ ত ত তাৰ লগপত এটা সেই কি ৰঞ্জিত নাম মানহতাও ঘূৰি ব নহয় ৰঞ্জিত দত্ত নেক কি নামটো সেইটো আছে নহয়
কি আছে তাৰ সেই ভেঞ্চাৰ স্কুলখন নহ'ললেগৈ নহয় গান এতিয়া সেইখন ভেঞ্চাৰখন উঠাই দিলে চৰকাৰে সেইখনৰ ল'ৰা ছোৱালীখিনি সেইখনৰ ল'ৰা ছোৱালীখিনি আনিতো এই আমাৰ তাতি ভাহা হাইস্কুললৈ অলপমান মিলাই দিলেহি তাকে তাতে তাক মানে সেই চকীদাৰৰ দায়িত্ব এটা দি ৰাখিছে আৰু কিনো চকীদাৰ কৰিব সি
তাকেতো, মানুহটো দে বুতঢ়া শুনা মু আছিলে নয়
কি কৰিবি, কি যেতিয়া মানে সেইটো তেতিয়া মই, ধৰ ঊনৈছশটোৰ বিয়াল্লিছ নহয় ভাৱ স্বাধীন হ'ল তেতিয়া ঊনৈছশ পঁাশী ন কিমানৰ কথা
উ
তাতো চাকৰিতটো হ'বলৈ টকা দু হেজাৰ আৰু এই তামোলৰ বাগান এখন আছে বোলে তাঁত সিহঁতৰ ঘৰৰ পিছফালে
অ
টকা দুহেজাৰে বোলে তামোলৰ বাগান এনে খুজিলে মানে বিষয়া এজনে সেই বিয়াশীৰে কথা দেই
সি মানে সেইকেইটা দিবলৈ টান পালে নিদিয়ে বোলে সি হেনো নিজৰ দমত তো এইখিনি কৰিব তইতো তেতিয়া দিনৰ দুৰ্নীতিবোৰ জানোৱেই তাৰপিছত সেয়া সেই নিজৰ দমত কৰিবলৈ থকালে থকালে এতিয়া ভেঞ্চা স্কুল উঠি আৰু আৰু সি এতিয়া সেই এতিয়া হাই হাই স্কুলত গৈ চকীদাৰ কৰি থাকিবলগীয়া হৈছে
অঁ সেইটো কথা
তাতে আকৌ এই হাইস্কুলৰ পৰা পদ্মত আকৌ উলিয়াই দিলে বুলি শুনিলোঁ
অ হয় হয় গম পাইছোঁ বাৰু কথাটো
অঁ সেইজনেও এতিয়া চাহ বাগানত লাগিলে
অ সে নহয় তাৰ ছোৱালীজনীও আছিলে নহয় কেলৈ বিয়া দিলে জানো
দিলে নহয়
ক'লে দিলে বা
সেই কেলে আমাৰ ৰূপম বুলি কোৱাটো যে
ৰূপম মানে এই হেৰিয়ত যে কয় যে এইয়া তোৰ কেটল এখন এই ব্লকত যে কৰা যায়হি নেকি অ যাবাই ন
অঁ ঘৰ দুৱাৰ ভালতো গাড়ী গৰা থকা মানুহ
অ মই ভাই মানুহ পালে চাগে
ভাল ভাল তাৰ বাপেকটোতো বেংকতহে কৰিছিলে আমাৰ গামীণত
অ তাকে ভাবিছো সেইটো কাৰণে সেই ইমান ভিতাহী মানহটো
অ
নহ'লে বোলে এনেকুৱা হয় এই মই ভাবি আছোঁ কথাটো
স তাকে বাকী তই বৰ সকাম নিকামবোৰ খাইছ বোলে গৰমত অকণমান চাবি দেই এইবিলাক মোৰ নিচিনা হ'বলৈ হ'লেতো অসুবিধাই হৈ যাব আৰু
এ কিনো কৰিবি আৰু মাতেহি মানুহে ইমান জুজ জলোমকে আহি পেলাই মাতে সি অকল নগলেও বেয়া হ'ব নহয় সিহতো আহে নহয় সেইবিলাক মানুহ আহে যে আমাৰ ইয়ালৈ
সেইটো হয় বাৰু ধই এই গৰমখনত তই দিয়া কান্দিিয়াললৈ গৈছ পাৰ একেঠাই পুহিছ মেলিছ নহয় সেইটো এফালৰ পৰা চাবলৈ গ'লে ঠিকেই আছে কিন্তু মানে গৰমটোলৈ চাই আৰু এতিয়াতো বয়সো হৈছে তেনেহয় দেচোন
তাকেেতো তাকেেতো
উম বাদ বাকী কচোন ঘৰৰ খবৰ ঠিকেই আছেনে চব
অ বৰ্তমানলৈকে ঠিকেই আছে বাৰু ব কি সেই আৰু কি কবি মোৰহে গাটো বৰ ঠিকে নাথাকেিবি তোৰ পেচাহে পাইছে নহয় হাই প্ৰেছাৰ তাতে সেইদিনাখন হেইটোোৰ হাঁহৰ মাংস খাই দিলো
ইচ ৰাাম ৰাম
তাৰ পৰাৰা আৰু কি কবি আৰু সেইদিনাখনয় মই যোৱা থোৱা অৱস্থা এ জমৰ জমৰ ঘৰ দুৱাৰ মুখেহে উভতি আহিছো
ত তেতিয়াাহ'লে ৰক্তচাপৰ সমস্য়টো এটা ডাঙৰ সমস্যা আকৌ দেই এইটো ত নিয়মীয়া কৰিবি
তাকেহে।
তই সোনকালে শুই উঠি ধৰ নেমুৰ ৰস অকণমান খাই খোজ কঢৰ ৰলবোৰ অকণমান খহি থাকিবি।
অ,
তাতেতো এই বহি বহি মানে তো এই আৰাধনাটো বেছিকে হ'ল ধৰ এতিয়া নাম লগাবলৈ গ'লি কিবা কৰিবলৈ গ'লি মানে নিজক সময় দিবই নোৱাৰা হ'লি যে,
উম,
এয়া নিজকো অকণমান সময় দি পেলাই এই দেহৰ যতন ল'।
তাকে সেইকাৰণেতি ৰাতিপুৱ ৰাতিুৱ অলপ ভাতৰ লগত নহৰু খাব লৈছো নহৰু ৰাতিপুৱা এফুটা গধূলি এফোটা।
অ,
তেনেকৈ অলপ আৰু হেৰি হৈ আছে নিয়ন্ত্ৰণ হৈ আছে।
তই হেৰি কৰিবি এনেকুৱা এতিয়া যন্ত্ৰ ওলাইছে নহয়, ঘৰতেতো নিজে নিজে চাব ত সেই যন্ত্ৰ এটা আনি ল'বি তই ধৰ এতিয়া গাটো বেয়া পালে অকণমান জুখি নহৰু এ ফুটা হওক বা তেতেলী এ ফুটা হওক খাই দিব পাৰিবি।
অ, এ আজিকালি এটা কথা নহয় যিটো যন্ত্ৰত আছে তাত কেতিয়াবা ভুলো দেখুৱাই মানে সেইকাৰণে অকমান নিজৰ সমস্যা হয়।
এতিয়া তই কৰিবিবি কি কচোন তই যেনিবা তোৰ এতিয়া বাঢ়ি গ'ল ৰক্তচাপ যেনিবা কমি গ'ল, তই খাই আছ তিতেলি তেতিয়াতোতো আৰু যোৱা থোৱা অৱস্থা হ'ব।
তাকেতো,
তই জৰুৰীকালীনভাৱে ক'তনো একেবাৰে তই দুই মিনিট ততে গৈ চিকিৎসালয় পাবিগৈ।
হয়,
হ'লেও মানে তই চাই আৰু। অকমান দাম দি হলেও অকণমান দামী যন্ত্ৰ এটা যদি আন ভালো হ'ব পাৰে নহয়। তই এইবোৰ ডক্টৰৰ সৈতে আলোচনাটো কৰি ল কথাটো।
তাকেতো অ, সেইদিনাখন হেৰি নাৰমপুৰ হস্পিতাললৈ গৈছিলোঁ, মানে এইটো চিকিৎসালয়লে তাৰপছত তাতে সেই হেজনে ক'লে চিকিৎসকজনে যে আপুনি এনেকুৱা এটা কওক এই ইয়াৰ এইটো যন্ত্ৰটো লৈ লওক বেছি পইচা নপৰে, ছয় হাজাৰ মনতে পাই যাব বুলি কৈছে, তাৰপৰা মই বোলো কাতো ইমান পতকটো এতিয়া পোৱা বস্তু নহয় ধৰি ল। ক'তনো পাওঁ ছয় হাজাৰ ঘপকে হ'লেও এতিয়া নিজ স্বাস্থ্যৰ কাৰণে অকমান যত্ন লাগিব সেইণে সেইটো আনিবলৈ কৈছোঁ আৰু।
আকৌ মোৰ তোৰ মাজতে সেয়া তহঁতৰ সৰুপোনাই ক'লে তোৰ ডায়েবেটিছৰ টোৱেও বোলে লগ দিছে এতিয়া।
আহ, তাকে খালি কমি আছে বাৰু এতিয়া। এই-এইটো হেৰিয়ে পাইছে যে মোক অ,
তই আলুবোৰ নাখাবি ইমান।
আলু নাখাৱেই আজিকালি হেৰি নহয় এইটো কি আলু প্ৰথমে আগতে সৰুতে খুব খালো যে, এতিয়া তোৰ আৰু আলু চউলু খাবলৈ বাজিয়েছো আলু আলুখননি এতিয়া অমিতা খাইছোঁ।
অ, অ,
তাৰপা সেইদিনাখন আকৌ এই এইটো কি বুলি কয় নামটো পাহৰিলো নহয় এই গছত যে লাগে এইটো,